হেল্ল'
হেল্ল' অ শুনিছো। কি কৰি আছা?
এ মই এনেই ভাত কেইটা খাই আহি বাগৰিয়ে আছো। তুমি কি কৰিছা?
মইয়ো সেই এ অলপ আগত ভাত খাই উঠিলো এতিয়া এনেই বহি আছো।
উম
কিহে খোৱা হ'ল পিছে ভাত আজি?
ভাত আজি উ কিবা টেঙা দি দালি বনাইছিলে আৰু সৰিয়হৰ এ মানে জোল বনালে মাছৰ সৈতে।
অঁ
তাৰ পাছতে আকৌ শুকান মাছৰ কিবা এনেকে চাটনি বনালে।
অ ভাল লাগে অ কামচে এ আমাৰো হে পিয়ালি পালেং শুনিছা নে নামটো মাছৰ সৈতে মায়ে বনাইছিলে পিয়ালি পালেঙৰ জোল
অ পালেং পালেং শুনিছো পিয়ালি পালেং শুনা নাই। কিন্তু দেই
পালেং শাকৰ মানে এটা যে আছে যে সৰু সৰু পাততো
উম উম
এনেকে পাৰ্পল কালাৰে সৰু সৰু যে ফুল ফুলে
অ বুজি পাইছো উম
চব হয় নেকি
অ এনে আমাৰ এইপিনে সেইটো শাক জিলমিল শাক বুলি কয় নেকি
এ নহয় জিলমিল শাকটো বেলেগ হয়
অ তেতিয়াহলেতো হ'ব চাগে কাৰণ ঠাই ভেদে বেলেগ
পালেং বুলিয়ে কয় আমাৰ এইফালে পিয়ালি পালেং বুলি কয় অ ঠাই ভেদে নাম বাৰ বেলেগ বেলেগ বস্তুবোৰ
সেইটো কাৰণে হব পাৰে। আজি কলেজলে গৈছিলা?
অ কলেজলৈ গৈছিলো কাম এটা আছিলে আৰু আজি মানে আমাৰ এই যিখিনি উচ্চতৰ মাধ্যমিক শিক্ষাত উত্তীৰ্ণ হৈছিলে তাহাঁতৰ আজি মাৰ্কশ্বিটবোৰ দিছিলে।
উম
তাৰপিছত আকৌ একেবাৰে মানে চিক্স মানে ষষ্ঠ ষান্মাসিকৰ আজিতো তাহতৰ এক্সজাম শেষ হৈছে তাহাঁতৰো আৰু কিছুমানে হয়তো চাৰি বছৰীয়া কৰিবও পাৰে নকৰিবও পাৰে যে তেনেকুৱা সিহঁতৰো আজি পুৰা ফূৰ্তি আৰু অ ইচ্ছা অনুসৰি এইটো।
অ', অ', কিছুমানে মানে
হয়তটো ওলাই যায়ও বেলেগ কলেজতো পঢ়িব। পাৰে যে বেছি ভাগৰে এতিয়া চাগে বেলেগতে পঢ়িবগে হয়। আৰু দুবছৰ মান মাষ্টাৰ ডিগ্ৰী কৰিব পাৰি যে
উম, কিছুমান ল'ৰা ছোৱালীয়ে মানে নিজৰ জেগাটোতে মানে এ থাকি থাকি ভাল নাপায় ন' আকৌ ওলাই বেলেগৰ এ মানে বেলেগ জেগাত যাব মন যায়।
এবাৰ মানে ফেচাৰ মানে বিদায় সভা নাই পতা যদিও আৰু ফেচাৰছো পতা নাই বাৰু এতিয়ালৈকে। বিদায় সভা নাই পতা। যদিও মানে তাহতৰ আৰু যিমান যি হ'লেও সকলোৱেটো নপঢ়ে কিছুমানে কৰিব পাৰে পঢ়িবও পাৰে এখন কলেজতে। তাহাত পৰা আজি নিজৰ মাজত ততে আৰু সহতি বিদায় সভা হেৰি কৰা নিচিনাকে
অ', নিজৰ মাজতে মানে আয়োজন কৰিছে আৰু ফূুৰ্তি ফাৰ্তাদো
অ'। অ', সে
দুখ লাগে ন একুৱা
কলেজৰ পৰা পতা নাই আৰু অ', বেয়া লাগে তাত মোৰ
স্কুলত পঢ়ি থাকোতে পুৰা বিদায় সভা
অ', মই স্কুলৰো নাপালো আৰু হায় ছেকেণ্ডৰী সময়তো মই নগলোৱে। বিদায় সভালে
আমাৰ যে ভাষন দিব দিয়ে সৰুতে এ, বা এনেকে ভাষন দিব দিছে মই মানে একদম কান্দি পেলালো একদম। লাজ লাজতে মানে মই কান্দিছো দেই। অ'। তাৰপিছত ভালো লাগে এইবোৰ উম। ভালো লাগে, বেয়াও লাগে। এ লগৰ মানে সৰুৰ পৰা একেলগে পঢ়া বোৰ এৰি অহা
অ', আৰু পিছত কলেজৰ লগৰ খিনি নাথাকেগে আৰু।
উম, নাথাকে
চব বেলেগ বেলেগ ভাগ ভাগ হৈ যায় আৰু কিমান ছোৱালী বিয়া হৈ যায়গে।
অ', সেইটো হয় কিছুমানতটো হায়াৰ ছেকেণ্ডাৰী মানে
অ', পঢ়িয়ে বিয়া হয় উম, বৰ বহুত জলদি জলদি বিয়া হয় ছোৱালীবোৰ।
উম, উম, হয়, হয় কিছুমানে বিয়া শেষ হোৱালৈও নৰখ সেইয় আৰু মোৰ অ'। মোৰ লগৰ ছোৱালী এজনী আছিল তাইতো মানে দশম শ্ৰেণীতে একদম গুচ
অ আমাৰো হেই কেইবাজনীও লগৰ কেইবা এগৰাকীও বিয়া হল বিয়া হৈ ও তাহাঁত তোৰ এতিয়া মানে ল'ৰা ছোৱালী সেই বাৰ্থডে পাতিবলে হ'ল আৰু এক বছৰীয়া জন্মদিন উদযাপন কৰি আছে তাহাঁতি এক বসু সেয়া বাৰ্থডে' পাতিও
হয় দিয়া আমি নিজৰ বাৰ্ডে উদযাপন কৰি থাকো
তোমাতো পাৰেই হৈ গ'ল এ এতিয়া তুমি এইবছৰৰ কাৰণে ৰোৱা আৰু জন্মদিনৰ কাৰণে মোৰ যেনিবা আহি আছে অ তোমাৰ জন্মদিন বা ধুনীয়া দিনত আকৌ বেছি গৰমো নহয় ঠাণ্ডাও নহয় হয়
অ মানে মই গৰমেই পাও কিন্তু দেই মানে বৰষুণ পৰি থাকে বাৰু সেইকেইদিন কিন্তু গৰমেই পাও মই মে মাহৰ লাষ্ট অ মানে হয় অৱশ্যে
আমি ইমান ধুনীয়া টাইম মানে কবালৈ ফুৰিবলে দূৰলে এনে ভাবি পেলাই যদি হেৰি কৰা যায় তেনেক
উম উম অ হয় বাৰু সেই টো
আজিকালিতো এইবোৰ আৰু কি কম সকলোৱে জন্মদিনত অসমৰ বাহিৰলৈ যোৱা
বাহিৰতে অ উদযাপন কৰে এই ভাবাত বাৰু এইবোৰ ভাবো কিন্তু মানে তেনেকুৱা পৰিৱেশত মানে ডাঙৰে নহলো নিদিবই নহয় এতিয়া যাবলৈ ক'তো তেনেকে
সেইটোও হয় বাৰু
ঘৰত মাহঁতে ক'ব অ জন্মদিন ঘৰত ধুনীয়া কে ধো
কিছুমানে কয় জন্মদিনৰ দিনাখন ওলাই যাব নাপায় দেই বুলি কয়
মানে ভয় খাই কিবা এটা হ'ব বুলি কাৰণ কিছুমানৰ বি বিধি বিধান এনেকুৱা থাকে কে যে জন্মদিনৰ দিনাখনে কিবা এটা মানে ক'ব নাপায় আৰু উম অঘটন টো সেইদিনা একেলগেই মানে লিখা নাথাকে যেন জন্ম মৃত্যু তেনেকুৱা থাকে সেইকাৰণে মানে ভয় খায় কিছুমানে মাক দেউতাকেতো ভয় খাবই দিয়াচোন ল'ৰা ছোৱালীৰ ক্ষেত্ৰত
হয় আৰু জন্মদিনৰ দিনাখন যিমান যি হলেও ঘৰৰ পৰা ওলাই যাবলৈ দিবলৈও মন নাযায়, ন মন নকৰে আৰু পৰিয়ালৰ লগত যাব
উত যাব হয় দিয়া মইতো উম মইতো মন্দিৰত এবাৰ মান গৈ পেলাই সেৱা এটা লৈ পেলাই আহে তটোৱে মই ভাল পাওঁ।
অ সেয়া হয় বাৰু মই যে জানানে আজিলৈকে জন্মদিন বুলি এনেকে মন মন্দিৰত সেৱা লবলৈ যোৱা নহয় ঘৰতে আৰু যি চাকি জ্বলোৱা চা কি একেবাৰে মানে মায়ে থাপনাতে চাকি গজি দিয়ে ময়ো সেই গছ ধুই পেলাই তেনেকে স্থাপনাতে সেৱা লওঁ। বাকী প্ৰায়ে তেনেকে ওলাই যো ৱা নহয় কিন্তু এই যেতিয়া কলেজৰ সময় খিনি হে তেতিয়াটো লগৰ খিনিক খুৱাব লগীয়া হয় আৰু ওলাই গৈ পেলাই।
তেতিয়া বেলেগ হৈ যায় আৰু
অ তেতিয়া সেই তোবাৰ, তিনিবাৰ মানহে তেনেকে লগৰ খিনিক খুৱাইছো। বাহিৰত বেয়াও লাগে গে আৰু কলেজৰ সময়খিনিত সেইখিনিত সকলোে তেনেধৰণে উদযাপন কৰে যে আচলতে সময়ৰ লগে লগে আৰু স্কুলত স্কুলৰ সময় খি নিত এতিয়া আমি কেনেকে উদযাপন কৰিছিলো স্কুললে আমি মটন বা চকলেটৰ পেকেট এটা লৈ যাও তেনেকে আমাৰ বাৰ্থডে উদযাপন কৰা হৈছে। কিন্তু এতিয়া কলেজ পোৱাৰ লগে লগে খুৱাবলগীয়া হয়।
অ ঘৰৰ পৰা নহলে মানে গোটেই স্কুলৰ ল'ৰা ছোৱালীৰ কাৰণে কল একথোক লৈ যাব নাইবা বুট দিব কিবা নহয় কিবা মানে দিব উপহাৰ ঘৰৰ ফালৰ পৰা ভাল লাগে টিফিনৰ টাইমত মানে দিয়ে আৰু সেইটো
সময়ৰ লগে লগে তেনেকুৱা
সলনি হৈ যায় আৰু উম হয় দিয়া। এতিয়াতো আজিকালি এইবোৰ নাইেই পৰিৱেশবোৰ সকলো মানে সলনি হৈ গ'ল আজিকালি ল'ৰা ছোৱালী আৰু সেইবোৰ মডন নহয় আ একেবাৰে লগৰ ল'ৰা বা ছোৱালীবোৰক নি ৰেষ্টুৰেন্টত নিব অ তে মানে চব মানে শ্বফ হৈ গ'ল আজিকালি মানে আৰু
আমাৰ স্কুলৰ দিনত হে এপেকেট চকলেটে নিছ- ছিলো তাতকে ওপৰত একো নিয়া নাই। কলেজত অ সময়ৰ লগে লগে কিন্তু কলেজত আৰু সেইখিনি পালো। খুৱাব লগোৱা এ লগীয়া খিনি এতিয়া এতিয়া ইমান এ তেনেকে চিনাকি নাই যে লগৰ চগৰ
হয় দিয়া।
হয় আৰু এতিয়া
উম মোৰো এতিয়া মানে এটা সময়লৈকে আছিলে আৰু লগৰ লগ বন্ধু তাৰ পাছত মানে এতিয়া ঘৰৰ ফে মানে পৰিয়ালৰ লগতে মানে অ সেই দিনটো মানে উদযাপন কৰি থৈ দিওঁ আৰু তেনেকেই।
জিছো এ কিনো আৰু ন জন্মদিন বুলি
বতৰটো বৰ ধুনীয়া হৈ আছে। তোমালোকৰ ফালে কেনেকুৱানো বতৰ?
আমাৰ ইয়াত ধুনীয়া ঠিক তেনেকে ইমান গৰমো নহয় ঠাণ্ডাও নহয়।
ৰ'দ দিছে নেকি তোমালোকৰ ফালে
ৰ'দ মানে দিছে কিন্তু ইমানো ক়াৰা ৰ'দ নহয় আৰু
আমাৰ এতিয়া যে পুৰা ডাৱৰ ৰীয়া হৈ আছে মানে ব- বৰষুণ মানে পৰু পৰু কিন্তু পৰাও নাই ইমান ধুনীয়া বতৰ হৈ গৈছে নহয় উম বৰষুণ দিবও পাৰে কি ঠিক
হয়
হয় দিয়া। মই আকৌ আজি গাটো ৰাতিপুৱাৰ পৰা বেয়াই চাৰে তিনটা মানৰ পৰাই মোৰ পুৰা-
অ', সেইদিনাখন কৈছিলা নহয় ন', গা -বেয়া বুলি অলপ হলো আজি মানে বেছি বেয়া লাগিছে?
আজি মানে মোৰ মানে গাটো বেয়া মানে বিশেষ জ্বৰ বুলিবলে নাই কিন্তু মানে পুৰা মানে দুৰ্বল -দুৰ্বল লাগি আছে মাথা ঘূৰাই পেলাই মানে মোৰ বমি -বমিহে লাগি আছে আজি। লাগি থাকা নাই মানে মই বমীয়ে, পৰি আছ
মেডিচিন লৈ আছা? কোৱা মানে খাই আছানে এইকেইদিন?
মই মানে ঔষধটো খাওঁহে লগত বমিহে কৰি দিছো আৰু বমি বস্তুতটো কেনেকুৱা ন', ৰখাব,
অ', হয় বুজিছো কেতিয়াবা এনেকুৱা হয় পানী খালেও যে ওলাই যে,
মই এতিয়া মানে মন গৈছে, সেই কাৰণেহে মানে মই অ', অলপ আগত মই গাখীৰ অলপ মানকে খাইছো। ভাত মানে
অ', মানে মন যোৱা নিচিনাকে খাবা কেতিয়াবা, তেতিয়া মানে নেভাবিবা ইমান বেছিকে এইটো বস্তু এই কথাাতটো নাভাবিবা, যে -মোক খালে মানে আকৌ কমি হৈ যাব নি এনেকে ভাব,
উম-উম মই ভাতকেইটা মানে খাইছিলো চব গোদেইখিনি বমি, কৰিলো তাৰ পাছতে মই বোলো নাই, মই গাখীৰৰে অলপমান খাওঁ মুড়িৰ সৈতে মানে সেয়াকে অলপমান খালো তেতিয়া পাৰিছো আৰু
অ ', ভাত তেনেকে এনেই ভাততে পানী ঢালি পেলাই আলু -চালু লৈ পেলাই অলপ যদি, খোৱা,
অহ, ' তেনেকে খাব লাগে। দিব মানে নাযায়ো নহয় আকৌ চব সময়তে উম', হয় বাৰু এইটো,
হ'ব নেকি।
অ', মোৰ একে যোৱা ৰাতি গোটেই ৰাতিটো মই,
মোৰ মাতটো অলপ বেলেগ -বেলেগ লাগিছে চাগে ন ', এ, হব চাগে এইকেইদিনতে কাহ।
জমা হোৱাৰ দৰে মানে লাগিছে অলপমান।
উম', আৰু বহুত দিন হ'ল বাৰু সোৱাও নাই। অ', হ'বও লাগে দিয়াচোন। কোন বছৰত?
অ', জ্বৰটো হ'ব লাগে এইটো মানে বৈজ্ঞানিক হিচাপত হ'ব লাগে। লাগে বোলে কয় আৰু,
অ', তেতিয়া কফ বোৰ ওলাই গলে মানে ভাল আৰু।
অহ ', আৰু জ্বৰ উঠিলে অ', জ্বৰ উঠিলে মানে গাৰ বোলে বেক - টেৰীয়া বোৰ অলপমান মানে কিবা -কিবি কয় আৰু মানে থাকে যে, অলপ বেয়া বস্তু বোৰ মানে উলিয়াই দিয়ে শৰীৰৰ বেক্টেৰিয়াই। তেনেকুৱা মানে, ইমিউনিটি চিষ্টেমটো ভাল হয়।
অ', ঠিক আছে ন তেন্তে তোমাৰ গা বেয়া যদি অলপ তুমি হেৰি কৰা আৰাম কৰা।
কৰো দিয়া হা,, উম।